হেল্ল' কি কৰিছে?
এ আছো এনে বহি আছো
অঁ ভাত পানী খালে?
খালো তুমি খালা উম ভাল-ভাল
গৰম কেনেকুৱা পৰিছে?
গৰম আজিও বেছিও' কালিও একদম পুৰা গৰম আজিও গৰম
অ গৰমে এইবাৰ মানুহ কি কৰিব ঠিক নাই
নাই সঁচাকে
আপোনাৰ লগত কথা এটা আলোচনা কৰিম বুলি ফোন কৰিলো
হয় কওকচোন
আজিকালিটো দেখিছেই কিমান মানুহৰ দুৰ্ঘটনাত মৃত্যু হৈছে
হয়
দুৰ্ঘটনাসমূহ বহুত মানে বেছিকৈয়ে হ'বলৈ লৈছে আজিকালি সেইটোতো আমি সকলোৱে দেখিছোৱেই।
হয়
ঘটনা হোৱাৰ কাৰণ আৰু ইয়াৰ মানে আমি সমাধান উলিয়াব পাৰোনে বাৰু
পাৰি-পাৰি
অ
আহ
বিষেশকে বাইক, গাড়ী এইবিলাকৰ পৰা বেছি মানুহৰ মানে এক্সিডেণ্টবোৰ হবলৈ লৈছে আজিকালি
হয়-হয় দুৰ্ঘটনা হৈছে
কালি শুনিছো এতিয়া পানী বাঢ়িছে ল'ৰা-ছোৱালী প্ৰায় ল'ৰা-ছোৱালীবোৰ পানীত পৰে প্ৰায় শুনিবলৈ পালো ল'ৰা-ছোৱালী বুলিয়ে নহয় ডাঙৰ মানুহ
ডাঙৰ মানুহ সৰু হ‌ওক সকলোৱেই
বহুত মানুহ মৰিছে
গোটেই দুৰ্ঘটনা হবলৈ দেখ দেখা গৈছে কাৰণ আজিকালি অ সকলো মানে ডাঙৰৰ পৰা সৰুলৈকে সবেই মানে নিচাত থাকে নিচাত থকাৰ ফলত গাড়ী চলাওতেনে গৈ মেলি মানে কি কৰবাত খুন্দিয়াইগে নহলে কৰবাত গাড়ীৰে সিহঁতি সোমাইয়েই যায় এনেকৈ বহুতৰে মৃত্যু হৈছে মদ খালে মানে মানুহৰ দৃষ্টিশক্তিটো মানে উম দৃষ্টিশক্তি ভালে থাকে কিন্তু দৃষ্টিশক্তি মানে ধ অস্পষ্ট হয় তাৰ ফলতো মানে এক্সিডেণ্ট-এক্সিডেন্টবিলাক বেছিকৈ হৈছে আজিকালিটো দেখ দেখিছেই মানুহৰ মোবাইল ফোনৰ ব্যৱহাৰটো কিমান বেছি হৈ গৈছে আজিকালিটো কিছুমানে বাইক, গাড়ী চলাওতেনেও মোবাইল ফোন ব্যৱহাৰ কৰে তাৰ ফলত আগফালৰ পা বা পাছফালৰ পা যদি গাড়ী বাইক আহি থাকে সিহঁতৰ যদি চিগনে মানে হৰণ বজালেও চিগনেল বিলাক গম নোপোৱাৰ ফলতো এক্সিডেণ্ট হয় বহুত বেছিয়েই ডাঙৰ বিলাকৰ ক কথা বাৰু ইমান আকৌ আজিকালি সৰু নৱপ্ৰজন্ম যিখিনি বিছ আজি আজালিতো বিছ বছৰৰ পৰা চলায়েই বাইক বেছি সংখ্যকে বিছ বছৰৰ পৰা পঁয়ত্ৰিশ বছৰৰ মানুহখিনি চাবচোন কিমান এক্সিডেন্ট হৈছে
হয়। আৰু তে বিশেষকে হেলমেটো সে সেয়ে চাম লৰা ছোৱালী মানে আজিৰ যুৱ প্ৰজন্মই হেলমেট হেলমেটো পিন্ধিবলৈ টান
অ পিন্ধিবলৈ টান আমি টো হেলমেট ওচৰলৈ গলেও বা দুৰলে গলেও হেলমেট পৰিধান কৰিবই লাগে আমাৰ নিজৰ মানে নিজৰ চেফটিৰ কাৰণে।
হয়। মানে অন্য নহয় নহয় নিজৰ নিজক লৈয়ে চিন্তা কৰিব লাগিব বাইকখন চলাই গৈছে নিজে নিজক ভাবিব লাগিব মই ভালকৈ চলাব লাগে ধৰক সেইটো নাভাবেই যে মোৰ হঠাৎ যদি এক্সিডেন্ট হয় হাত ভৰি ভাগি যায় যে মই চিৰ দিনৰ কাৰণে পংগু হম সেই কথাটো নাভাবেই
হয় হয় সেইটোতো বাদেই দিয়ক ঘৰত যে কোনোবা সিহঁতৰ কাৰণে ৰৈ আছ- সেইটোও সিহঁতে আজিকালি ভাবিবলৈ টান পোৱা হৈছে। আকৌ কিছুমানে কিছুমানৰ চাবচোন কিছুমান মানে গোটেই চৌবিশ ঘন্টাই যদি গাড়ী লাইক সিহতক আকৌ যদি প্ৰেছাৰ সিহঁতক আকৌ প্ৰেছাৰ দিয়া হয় আকৌ তহঁ গাড়ী চলাব তাৰ ফলতে মানে ভালকে দাইভাৰ বিলাকে গাড়ী চালক বিলাকে টোপনি নোযোৱাৰ ফলতো আজিকালি এনেকে দেখা গৈছে। গাড়ী চলাই থাকিলে টোপনি গুছ- উঠি যায় গৈ মেলি ক'বা গা গছত খুন্দা মাৰে নহ'লে ক'ৰবাত নদীৰ চাইডত পৰি যায়। কি
হয়।
সেনেকুৱাও মানে দেখা গৈছে আজিকালি
হয় হয়।
আকৌ স্পীড ব্ৰেকাৰ হেই নিয়ন্ত্ৰণ ৰাখিব নোৱাৰিও এক্সিডেন্ট বিলাক হবলৈ লৈছে।
হয় আৰু কিছুমানেটো ট্টেফিক ট্ৰেফিক পইন্টৰ নিয়ম বিলাক নামানেই। নমনাৰ ফলতো মানে কিছুমান ইফালৰ পৰা আহি থাকে। একে গাড়ী আৰু সিহঁতে মুখৰ আগত ওলাই দিয়েগে তাৰ ফলতো মানে খু- বহুত বেছি পৰিমাণৰ দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে।
হয়।
কিছুমান যান বাহনৰো কিছুমান যান বাহনৰো নিজৰ নিজৰ কিছু- মানে বেমাৰ থাকে। সেইবিলাকৰ ফলতো হয় যেনে গাড়ীৰ ব্ৰেক নধৰা ব্ৰেক ফেইল হৈ যোৱা। সেইটো আমি নি যান বাহনৰ সেই বেমাৰ বিলাক আমি নিজ কেই চাৰ্ভিচিং কৰিবগে লাগে যান বাহন বিলাক আমি সময়মতে সেইবিলাক মানে আমাৰ নিজৰে গাতে দুখ হয়। তাৰ ফলতে কিমান এক্সিডেণ্ট হৈছে আপুনি দেখিছে আমাৰ ইয়াত অলপ দিনৰ আগত গাড়ী এখন ৰখাই থোৱা আছিলে গাড়ী মানে গাড়ীখনৰ পামচাৰ হৈছিলে হেনো। গাড়ীখন ৰখাই থোৱাৰ ফলত মানে চিগনেল লাইন নিদিয়াৰ ফলত ইফালৰ পৰা এখন বাইক আহি লগালগ ল'ৰা দুটা লগালগ মৃত্যু হৈছিল এইবিলাক মানে আমি চাব লাগে যে তাতে গাড়ী ৰখাই ঠতে নে আমি গছৰ ডাল বা কিবা চাইডত দি থব লাগে। নহ'লে আমি গাড়ীখনৰ লাইটটোকে জ্বলাই থব লাগে তেতিয়াহে মানে গম পাম ন আঁতৰৰ পৰা গম পাম একনত কিবা এখন ৰখি আছে সেইবিলাক নকৰাৰ ফলতো আজিকালি বহু- বেছিকৈয়ে এক্সিডেণ্ট হবলৈ দেখা পোৱা গৈছে।
আজিকালি ধৰকচোন সেইবোৰ এক্সিডেণ্ট এক্সিডেন্ট ঘৰতো কিছুমান এতিয়া গেছ বিলাকৰ পৰা লিক হৈ ও মানুহৰ মানে ঘৰ বিলাক
অ দুৰ্ঘটনা হৈছে হয়, আমি এই গেছ চেছ বিলাক আমি সময়মতে চেক কৰি থাকিব লাগে। গেছৰ পাইপডাল, আমি চেক কৈ থাকিব লাগে গেছতকৈও বিশেষকে আজিকালি গাড়ীৰ পৰাই বেছি দুৰ্ঘটনা দেখিবলৈ পাই গৈছে কাৰণ আমি গাড়ী যদি আমি টায়াৰ আমি গাড়ীৰ টায়াৰ চেঞ্জ কৰি থাকিব লাগে সলাই থাকিব লাগ- লে নহলে গাড়ীৰ টায়াৰ খয় গৈ গৈ পিছত ব্ৰেক মাৰিলেও ব্ৰেক নধৰে তাৰ ফলত গৈ আমি কিবা জন্তুয়ে হক কিবা বস্ত- তাতেই খুন্দা মাৰি দিওঁগে।
হয় হয়।
আজিকালিতো দেখিছে ৰাস্তা ঘাট চৰকাৰে নিৰ্মাণ কৰিয়ে আছে।
হয়।
কিছুমান ঠিকাদাৰৰ মানে ঠিকাদাৰৰ বেয়া হেৰিয়ত পৰিও ৰাস্তা ঘাট বিলাক বেয়া হৈছে তাৰ ফলত আমি গম নোপোৱাকৈ ৰাস্ত- ৰাস্তা ঘাটত মানে কৰ'বাত দ ক'ৰবাত চাপৰ এনেকুৱা ওখ এনেকুৱা হোৱা কাৰণেও মানে আজিকালি এক্সিডেন্ট বিলাক হোৱা দেখিবলৈ পোৱা যায়।
হয়। আকৌ আপোনাৰ ঠাণ্ডা দিনৰ কুঁৱলি পৰা যহতো বহুত বেছি এক্সিডেণ্ট হয়, তেতিয়া চাবচোন ঠাণ্ডা দিন বিলাকত
হয় হয় সেইটোৱে আমি সেই ঠাণ্ডা দিনত আমি একেবাৰে ৰাতি সোনকালে পৰা গাড়ী চলাবলে নালাগে। আমি নিৰ্দিষ্ট এটা সময়ত হে ওলাই আহিব লাগে আমি যদি দুটা তিনটাতে আহো তেতিয়াতো কুঁৱলী পৰিয়ে থাকিব ন, কুঁৱলীৰ ফলতো মানুহে ইফালৰ খন সিফালে নে দেখে তাৰ ফলত গৈ ইখনে সিখনে খুন্দা খাই যায়গে।
হয় হয়।
ইয়াৰ ফলতো আমাৰতো বহুতো মানে ক্ষতি হৈছে কাৰণ আমি কিছু- কিমান মেধা মানে মানুহ কিমান খিনি মৃত্যু হয় চাওক তাৰ ভিতৰতে কিছুমান মেধা সম্পন্ন থাকে আমি বাৰু মেধা সম্পন্ন নোহোৱাবিলাকো মানুহেই অলপ সিহঁত টোতো মৃত্যুবৰণ কৰিবলগীয়া হয় কিছুমানেতো নিজৰ পিতৃ মাতৃ চবকে হেৰুৱাই পেলাই।
হয়। কিছুমান পৰিয়ালেই গাড়ী এক্সিডেণ্ট হৈ যায় গোটেই পৰিয়ালটোৱেই ধ্বংস হৈ গুচি যায়। তেনেকুৱা বহুত খিনি দেখা পোৱা গৈছে আজি- মানে এখন ঘৰৰ সৰু গাড়ী এখন লৈ আহে গোটেই পৰিয়ালটো তেতিয়াহে সেই গাড়ীখনেই গোটেই পৰিয়ালটোৱে মৃত্যু হোৱা দেখা পোৱা পোৱা যায়।
হয় হয় আমাৰতো স্কুল হয় হয় আমাৰতো সৰুৰ পৰাই এটা স্কুল কলেজত শিক্ষা দিয়া হয় যে আমি সদায় নিজৰ বাওঁ চাইডে যাব লাগে আৰু বাওঁ চাইডে আহিব লাগে। আমাৰ কিছুমানেতো সেইটো নিয়মো পালন নকৰে। তাৰ ফলতো দেখিবলৈ পোৱা যায় এনেকুৱা ধৰণৰ ঘটনাবিলাক
হয় হয়।
আজিকালি এচাম লোক ইমানেই মোবাইলত ব্যস্ত যে নিজৰ মানে ৰাস্তা পাৰ হওঁতেনো সিহঁতি মোবাইলৰ পৰা উঠিবই নোৱাৰি কিছুমানেতো বাইক চলাই যাওঁতেও গান শুনি যায় হেডফোন লগাই। আমি মানে তেনেকুৱা সেই ধৰণৰ কাম বিলাক কৰিব নালাগে।
হয় হেডফোনটো বিশেষকে ব্যৱহাৰ কৰিবই নালাগে বাইক গাড়ী চলাই থাকোঁতে।
হয় যদি আমাৰ, কি কৈছে?
নহয় হেডফোনটো বিশেষকে ব্যৱসাৰেই কৰিব নালাগে গাড়ী বাইক চলাই থাকোঁতে।
হয় হয় আমাৰ যদি কোনোবা হয় হয় কোনোবা যদি দৰকাৰী কল আহে বা আমাৰ দৰকাৰী ফোন কৰিব লগা থাকে আমি ৰাস্তাত ৰাস্তাৰ কা- কাষলৈ গৈ মেলিহে কৰিব লাগে ৰাস্তাত যদি যাওঁতে ফোন ফোন কল কৰি যাওক তেতিয়াতো আমাৰো অসুবিধা হয় আৰু বেলেগৰো অস- অসুবিধা হয়, এতিয়া টো চৰ- তাৰে এইবিলাক নিদিষ্ট
বাইকত দুটাৰ বাহিৰে তিনটা মানুহ দুটাৰ বাহিৰে মানে অধিক মানুহ উঠিবই নোৱাৰে নহলে সিহঁতো জৰিমনা ভৰিব লাগিব। তাৰ ফলত সিহঁতৰ দুই তিনি মাহ জেলোও হৈ যাব পাৰে।
আমি ভাবো আমি এইবিলাক কাম নকৰি আমি সকলোকে সকলোকে সজাগ কৰো যাতে আমি কেতিয়াও এনেকুৱা ভুল নকৰো ৰাস্তাত গাড়ী বাইক কত থাকোঁতে আমি ম'বাইল ফোন ইজ নকৰোঁ। উম ফলত আৰু। গাড়ীত আজিকালি দেখা পোৱা যায় কিছুমানে চিট বেল্টে ভালকে নলগায়। চিটবেল আমি ভালকে নিজৰ জীৱ ৰক্ষাৰ কাৰণেহে আমি চিটবেল্টডাল মানে প্ৰ প্ৰয়োগ কৰিব লাগে আনৰ বাবে নহয় কাৰণ নিজৰ জীৱন নিজৰ নিজৰ নিজৰ হাতত থাকে। আমি লোকেতো আমাক বচাই দিবগে নোৱাৰে।
হয় হয়। বাইক চলালেতো হেলমেতটো প্ৰয়োজনীয়‌ই।
প্ৰয়োজনীয় হয় হয় আজিকালিটো এইটো নিয়মেই কৰি দিছে যে হেলমেট পৰিধান কৰিবই লাগ- লাগিব দুজনতকে অধিক বাইক বা বাইকছ স্কুটিত যাব নোৱাৰিব আৰু অধিক মানে আজি আজিকালি দেখিবলৈ পাওৱে ন ট্ৰাক ট্ৰাক বিলাকত হওঁক বা ট্ৰেক্টৰ বিলাকত ধক অধিক মাত্ৰা মানে বস্তু কঢ়িয়াই অনাৰ ফলত ওখ ওখ। দলঙলৈ উঠিব নোৱাৰি উ গাড়ীখন পাল্টি খাই যোৱা দেখা পোৱা যায়ে। প্ৰায়ে এনেকুৱা ঘটনা হৈয়ে থাকে, সেইবিলাক মানে আমি নিৰ্দিষ্ট এটা জোখত হে সেইবিলাক বস্তু বিলাক নিব লাগে, অধিক আমাৰ অধিক লাভ হলে চাওঁতে আমাৰতো জীৱনতটো গুচি যায় কিছুমানৰ।
হয়।
আমি তাতে সেইবিলাক কৰিব নালাগে আমি নিজৰ জীৱন নিজে ৰক্ষা কৰিব লাগে তাকে ভাবোঁ।
হয়।
বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিলে এনেধৰণৰ মানে বিষয়সমূহ লৈ আপোনাৰ লগত আগলৈও কথা পাতিম বুলি আশা থাকিল।
হয় হ'ব।